হেল্ল' আহ
কি কৰি আছ আজি খা খবৰ নাই
অ এয়া আছো দে আজি
অ ভাওনা হৈ গলা কালি চালি নে
অ ভাওনা চোৱা টোপনি খতি আজি।
অ মই গম পাইচোন টোপনি খতি চাগে বুলি।
দি মানে গোটেই ৰাতিটো হ'ল যে।
অহ ৰাতিটো চালি নে আধা চালি।
মই আধৰুৱা কাম নকওঁ নহয়। চব সম্পূৰ্ণ চাও। ৰাতিপুৱা সময়তে আহিছো, ৰাতিপুৱা সময়ত আহিলো। ৰাতিপুৱা সময়ত আহিছো মানে চাৰিটা বজাত শেষ হৈছে আও।
অহ অ।
ছত আকৌ হেৰি হ'ল নহয় আজি হেৰি নহয় বিশ্ব পৰিৱে অ যোগ দিৱস।
আহ অহ।
অ ব্যায়াম কৰিব গ'লিনে নাই ক'বাত?
নাই যোৱা নগলো। ঘৰতে এনে অকমান ঘূৰি লোৱা মানে অ গোটত আছ যে গোটৰ মানুহখিনিক মাতিছিলে নেকি আজি?
অ গোটৰ মানুহ একে ৰঙা ব্লাউজ, ৰঙা চাদৰ ৰঙা পাৰী চাদৰ, মুগা ৰঙৰ মেখেলা।
উ জখ কলা হব পলাে পিন্ধে চুইটাৰটুইাৰে পিন্ধ যাব লাগে
নাই এই গোটৰ পৰা একে চৰকাৰে চৰকাৰৰ পৰা হেৰি দিছে মানে আ অনে খম কৰিব লাগিব এই আমি যেনেকে দহ হোজাৰ টকাটো পাইছিলো সেইটো ইউনিফৰ্ম সেইটো ইউনিফৰ্ম পিন্ধি পেলাই আমি ব্যায়াম কৰিবগৈ লাগিব, পাঁচটা বজাতে ব্যায়াম কৰিছো গৈ গম পাইছ নাই। অ' সেয়া পাঁচটা বজাতে ব্যাম কৰিব গৈছো, একে গোটেই গোটৰ মানুহবোৰ গ মানে ধেৰ আৰু তিনিটা গোটা মানুহ একেলগে কৰিছা,
অ'
তালতে কৰিছো।
অ'
অ' চাৰিটা বজাত ভাওনা চাই আহিছো, আৰু তাৰ পৰা চাহ তাহ খাই কৰি আৰু নুশুলোৱে আৰু, ঘৰৰ কাম কেইটা কৰি আৰু অ তাৰপিছত আৰু উম ব্যাম কৰিব গ'লো গৈ অৰু,
তাৰ পা দিনত শুলিনে নাই?
এবাৰ ব্যায়াম কৰি চাৰে সাতটাত আহিছো, আহি লৈ পেলাই খাই লৈ আৰু দহটামান বজাত অকণ শুলো আৰু দহটা বজাৰ পৰা শুলো অকণমান। তাৰপিছত আকৌ আবেলি উ হা চাৰে বাৰটাত উঠিছো, চাৰে বাৰট মানে এটাই বাজিল আৰু এটাই বাজিল উম
আপুনি আজি নাহিব ঠিকে আছে পুৰা হৈ গলা। দিনক শুই ললি, তাই ৰাতি টো সুবি নাই আকৌ কি
ৰাতি অলপ কাম কৰিব লাগিব আৰু নুশু দেৰিকে সম ছোৱালী পৰীক্ষা আছোৰ কিব নহয়
অ অ অলপ থাকিবই লাগিব ভাওনা ভাল হৈছিল নে কালি, মতা মানুহে কৰিছিল? ল'
অ' মতা মানুহ মানে, ইমান ডাঙৰ ডাঙৰ ল'ৰা নহয়, সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিছে। এতিয়া মানে কি একেবাৰে এ এ মানে উঠি অহা চামৰ লৰা খিনিয়ে কৰিছে।
অ' ভালে হৈছে সি'হতে এতিয়া আগুৱাই নিব।
অ' তাহাঁত মানে ভাওনা ধুনীয়া হৈছে আ পাৰ্টখিনি ধুনীয়া কৰিছে আৰু, সৰু -সৰু পোৱালি দু তিনটা মানে ধৰি লও ইমান ভালকে হেৰি কৰিব পৰা না
অঁ হা অহা বছৰলৈ কৰিব ভাল আকৌ এবাৰ হলে হয়, উম এইবাৰ।
মানে অ তাহাঁতৰ ভয়- ভয় সোমাই গৈছে মানে পৰা সেই তিনিটা পোৱালিহে অকমান হেৰি কৰিছে এনে এইখিনি ভালে হৈছে ধুনীয়া হৈছে, আৰু এনেও পোচাক চোচাক পিন্ধি আছিলে ধুনীয়াই লাগে হয়, উম হ'ল ন কি আৰু বুজিলে ভাল নুবুজিলে বেয়া আৰু।
অঁ সেইটোৱেটো
অসমীয়া ভাওনাখন বুজিব লাগিব তেতিয়াহে বোলে ব ভাল-ভাল লাগি অঁ, তই যদি অসমীয়া ভাও চাই থাক যে বুজি পাইছো আৰু। তেতিয়াতো চাবলৈ মন যাব, যদি বুজি নাপাও, টোৰ সেইখন চাব মন নাজা উম্, নাযায় তেও নাযায়, অসমীয়া ভা
বচন মাতে যে হয়, সেইখিনি মানে উম বুজি নাপ পাই কিছুমানে। আগতে আমিয়ে বুজি নাপাইছিলো, এতিয়া পাইছো আৰু এতিয়া পোৱা হ'লো আৰু। ডাঙৰ হৈ অহাৰ পিছ
অ' প্ৰথমৰ পৰাই বুজিব লাগিব, প্ৰথমৰ পৰাই চাই আহোঁতে কেনেকে কি হ'ব কি নহ'ব সেইখিনি জানি জানোতে-জানোতে কথা খিনি, বুজি পাওঁতে তেতিয়া ভাওনাখন চাই ভাল লাগে।
এই কাম এটা কৰিব লাগে, যিখন ভাওনা পাতে নহয় ল'ৰা ছোৱালী খিনিক এবাৰ কাহিনী টো শুনাই দিব লাগে। চোৱা আগত তেতিয়া এনেই বুজি যাব হনে বুজা যায়, অ' শুনাই ন তেতিয়া মানে সাধু কোৱা নিচিনাকে কৈ গ'লে যেতিয়া সেই বুজি নাপালেও মানে উ ভাষৰ হে খিনি বচন খিনি তাৰ পৰা সেই কাহিনীটো যে শুনিছিলে, তাতে মানে বুজি গৈ থাকিব তেতিয়া মানে চাই ভাল পাব আৰু মানে তেনেকুৱা আমি আগতে তেনেকে আমাৰ দেউতাই কৈ থাকে। কে চব কাহিনী। তেতিয়া ভাওনা খন গৈ যে ভাল বুজি পাও আমাৰ ভাল লাগে আৰু তেতিয়া আ
অ' তেনেকুৱা হ'ব লাগে এতিয়া মানে আকৌ সবে সিনাখন চালে অকমান চলে ধৰি লওক অকণমান বুজি প্ৰথমতে অকমান হেৰি লাগে। তাৰপিছত ন আহি যায় অ' হয় মোক অমুক হ'ব অমুক অমুক- অমুক-অমুক ক' এনেকে আহি কি কলা মই নাই পাৰি যাও মানে
পাৰি যাই আৰু, আৰু তো চিনাকি হ'লে কৰিলেও সেইটোও চাই ভাল লাগে হয়।
অ' আমাৰ অ' আমাৰ ভতিজা চিনাকিয়ে কৰিছে গোটেইখিনিয়ে ঘৰৰ পোৱালি গোটেই সোপা, আমাৰ ভতিজাটোও লৈছে।
অ' তেতিয়া মানে বুজি নাপালো সিহঁতক চাব আশাতে চাই থকা যাই ভাল লাগি থাকে মানে ই কেনেকৈ নো কয় চাও, সি কেনেকৈ নো কৰে বুলি পেলাই। উম'।
উম' আমাৰ ভতিজা, ভতিজাতটো কৰিছে এইবাৰ ক্লাছ ছেভেন এই নাইনত। পইচা এই ত পইচা। অ' সিও কৰিছে।
অ' ভালে হৈছে দে। আগুৱাই যাব তেতিয়া
আমাৰ ছোৱালী পৰীক্ষা নহয়, আমাৰ ছোৱালীও পাৰ পালে হয়। ছোৱালী পৰীক্ষা যে আমাৰ ছোৱালী বিচাৰি আহিছিলে। ছোৱালী পৰীক্ষা যে পঢ়িব নিদিলো মই
অ' হয় আকৌ ইয়াত লাগি থাকিলে পঢ়াটো আকৌ ৰৈ যাব। এইটো আগলৈও কৰিব।
অ' অহা বছৰলৈ কৰিবি বুলি নান বনালে নে কি?
মই ভাতকেইটা বনালো আৰু
অ' আজি ক'ত বাৰ্থডে খালিগে।
এ আজি আমাৰ বাইদেউ নাতিনীয়েক এজনী বাৰ্থডে আছিলে তাতে গ'লো তাৰপা আহ ৰাতিপুৱা দুপৰীয়া ভাত পানী বনাই থৈ মানে আমি খোৱা নাই আৰু মানুহতো যোৱা নাই যে বনাই কৰি থৈ পেলাই গছ আমি তাতে খালো আৰু খাই পেলাই আবেলি আহি পাইছো কথা চথা পাতি হে আজি হেয়া তাকে ময়ো সময়ে পোৱা নাই ফোন কৰিবলৈ
বাৰ্থডে বাৰ্থডে কি খোৱালে
ভাত মাংস দালি তেনেকে আৰু হে তামোল এখন খালো লো কাঁহে ধৰি আছে আজি
অ তয় তামোল খাৱ জানো
তাত আকৌ দেখিলো যে ন খাওঁ দেখিলে দেখি থাকিলে খাই থাকো
অ মই আকৌ তামোল খায়েই থাকো
উম তেনেকে ময়ো দেখি থাকিলে খাই থাকো এতিয়া মই ইয়াত অকলে যে উম আনি থওঁ কোনোবা লগৰজনী হলে মানে পাৰা মানুহ থাকিলে তেতিয়া উ ইমান হেৰি নাই আৰু মানে খাওঁৱে দেখিলে অকলে এতিয়া পাহৰিয়ে যাওঁ খাবলৈ তামোলখন নখ নাখাই নাখাই অভ্যাস হ'ল যে
মই মাহীৰ নিচিনা মোৰ খোৱা বোৱা
অ এই ইমান খোৱাপা উঠিয়ে হল বুলি খাব নালাগে দে নেখাবি দাঁত চাত বেয়া হৈ যাব আৰু
বাদদে না খোৱাই হ'লো আৰু অভ্যাসেই হ'ল আমাৰ এতিয়া খাই খাই
অ কিন্তু ইমান ৰাতিপুৱাই খাব নালাগে দে এইবিলাক বেমাৰ গেছ
উম এ হয় এইকাৰণে হয় খাওঁৱে তেওঁ নোৱাৰোয়ে যে এতিয়া থাকিব তামোল খন এৰিবই নোৱাৰা হলো উম এই এতিয়াই নহয় অতীজৰে পৰা অভ্যাস হল
উম খাৱ নেকি
চব খাওঁ
অঁ!
চাদা চুন চব খাওঁ। তামোল খন নহ'লে কিবা ভাবোঁ দেই, কেতিয়াবা কাহ হ'লে মানে তামোল না অ'! বাদ দিম। গেছ হ'লে নাখাওঁ আৰু বাদ দিম বুলি ভ'বো! তাৰপিছত আকৌ
ভাল হ'লে আ'ক বেমাৰটো ভাল হ'ব তেতিয়া
অ'! নাই নোৱাৰো! একদম নোৱাৰো!
মইহে বেমাৰ হ'লে চব বস্তু বাদ দিম। তাৰপৰা বেমাৰটো ভাল হ'ল আৰু। আকৌ চপগুটিয়ে খাম। পাহৰি যাওঁগে! খাব নালাগে। সেই, তেনেকুৱাই চবতেই এটা হৈ যায় যেন।
তামোলটো এনেও খাব নালাগে। আচলতে কমাই খাব লাগে।
তামোল, চাহ খাবই নালাগে। মিঠা বস্তুটোও বেয়া আকৌ ডেনজাৰ হয় নহয়।
উম! চাহটো চাহটো ইমান নাখাওঁ, মই, ইমান চাহটো নাখাওঁ কিন্তু দেই। চাহটো কম খাওঁ মই।
অ'! মই আকৌ চাহ খুব খাওঁযে। সেইকাৰণে, পব তামোলতকৈ চাহটো বেছি! কৰ'বাত গ'লে মানে মোক মানে, ভাত পানী একো নালাগে মানে, খালি চাহ। মানে যদি, একে বহুত দূৰ গৈ আছোঁ। হোটেলত চাহখন খালে মোৰ মনতো শান্তি আৰু নাখাওঁ যদি যদি মোৰ মানে এ, যিমানে ভাত নাখাওঁ পেট ভৰাই, মোৰ মানে পেট নভৰে মানে।
অ'! মানে তই চাহৰ পোক।
অ'!
গখীৰ চাহ খালে, লাল চাহ?
গাখীৰৰ চাহ, ভাত। নাখালেওঁ নাই, মই চাহ একাপ হ'লেই হ'ল আও।
অ'! তই গাখীৰ খাওঁ নি?
অ'! আলহী ঘৰত গ'লেও মানুহে ডাইৰেক্ট ভাত দিয়ে যে, মই বোলো চাহকন আগতীয়াকে দিলেহে মোৰ শান্তি। বোলো চাহ অকণকে দিলে ভাল অ'! ভাত নিদিয়াতকৈ, বোলো ভাত দিয়াত কৈ।
মানে, চাহ কণ, তই আলহী ঘৰত যদি যাওঁ মানে কোনোবাই যদি আগতিয়াকে চাহ খণ দিয়টো খং উঠিব দিব
অ মই মানে উ নহয় কিছুমান কেতিয়াবা মানে এনেকুৱা হয় নহয় এতিয়া উ ধৰি লোৱা দুটা বজাত পালোগৈ হয় ইমান দূুৰবাত গৈছো মানুহ ঘৰ ধৰি লও দুটা বজাত পাইছুং গৈহে ভাগৰ জীগৰ সেই এই ভাত খুৱাই সময় হ'ল দে ভাত ভাতকে দিওঁ দে চাহ নাখাও নালাগে নিদো এনেকে বুলি পেলাই দিয়ে এতিয়া হয় এতিয়া একো কবও নোৱাৰো বেলেগৰ ঘৰত মোৰ মানে যে চাহ খন ভিতৰি ভিতৰি খাব মন গৈ আছে চাহকন খালেহে মোৰ মানে শান্তি মানে তেনেকুৱা হয়
কই দিব লাগে মই চাহ এককাপ খাই ল'ব লাগিব হনে
এ আকৌ বনাব বোলে এলাহ কৰিব পাৰে হয় উ ভাত ভাত পানী বনাই আছে আকৌ চাহ বন ভাত দিয়া খ অ আকৌ অ সিহঁতেও বোলো এতিয়া আলহী কেনেকে ভাত পানী এ সোনকালে দিয়া আজৰি কো সেনেকুৱা ভাব আহিছে আহে চাগৈ বোলো বনাই আছে তেতিয়া পৰা আাকচ চাহ বনাও আকৌ বোলো লেদাই বেদাইে নালাগে দে তাতকৈ বোলো এদিনৰ কথা সেয়া ন একো নহয় বুলি পেলাই থাকো আহ মানে
মই আকৌ কি কওঁ মই আকৌ হেৰি মানুহৰ ঘৰত ও ভাত কেইটা দিলে হ'ল
তই ভাতকেইটাই ভাল ন অ মই আকৌ আলহী ঘ যদি যদি যাওঁ মোৰ ভাত পানী একো নালাগে মই ভাত খাব দিলে বেয়াহে পাওঁ মানে চাহকাপ খাব দিলে হ'লা ভাত খালে জন জাল আকৌ ৰ'ব লাগে কৰিব লাগে তেও টাইমে হেৰি হয় চাহখনন দিলাই খালো কথা পাতিলো গুচি আহি লোৱা হ'লা মানে
উম মই আকৌ চাহ পাল নান তা ভাত ইনষ্টাহে বেছি ইণ্টাৰেষ্ট মোৰ মে কি ভাত কেইটা দিলেই হ'ল আৰু মই খোৱা পৰা ওথি আজিকালি কি কওঁ খোৱাৰ পৰা উঠি মই ভাতহে খাওঁ দাৰেইক চাহটো নাখাও ইমান কেতিয়াবা মন গলেহে কেতিয়াবা মন গলে নহলে নাই খাওঁৱে, নাখাওঁৱে বুলি ক'ব পাৰি, প্ৰায়ে নাখাওঁ।
বহুত ভাল অভ্যাস এইটো, অ', চাহ নোখোৱাাতটো বহুত ভাল অভ্যাস চাহ খোৱাতো বহুত বেয়া একদম। মই এতিয়াহে নেখালে দিনটো যদি একাপ গাখীৰৰ চাহ নাখাও, মাথাাতো বিষাবই মানে। গাখীৰৰ চাহ এবাৰ হলেওঁ খাবই লাগিব, অ', দে হ'ব দে অ'।
হ'ব দে পিছত কথা পাতিম দে।